শুনিছা নে বাও? মোৰ মাত টো।
নিছো ক।
অ অঁ ভালনে?
ভালে ভালে আপোনাৰ?
অ মই আছো আছো বাৰু কি কৰি আছিলে?
বাকী আছিলো আৰু এনেই অলপ কাম অলপ কৰি আছিলো কলেজৰ।
অঁ অঁ অ বাকী পঢ়া শুনা চলি আছে ন?
পঢ়া শুনা চলি আছে আপোনাৰ?
অ মোৰ চলি আছে চলি আছে, আৰু কলেজ গৈছিলে?
কলেজ গ আজি কলেজৰ কাম এটাই কৈ আছে মানে আজি ধৰক কলেজৰ ফালে মানে মানুহ এজন আহিছিলে।
অঁ অঁ
আপোনাৰ এই নাৰায়ণপুৰৰ পৰা মতা হৈছিলে মানে অসমীয়া ধৰক আমাৰ যিটো এতিয়া যিটো মানে কালচাৰটো ধৰক সংস্কৃতিৰো মানে প্ৰয়োজনীয়তা সম্পৰ্কে মানে বক্তৃতা টাইপত আৰু।
অ খুব সুন্দৰ খুব অ হয় হয় হয় খুব সুন্দৰ খুব সুন্দৰ কি বিষয়ৰ ওপৰত কৰিছিলে?
বৰ্তমান মানে সাম্প্ৰতিক সময়ত অসমীয়াৰ যিটো সংস্কৃতিটো আমাৰ যুৱ প্ৰজন্মৰে কিয় দৰকাৰ মানে?
মোৰ মতে কিন্তু এটা ভাল কাম কৰিছে দেই কলেজৰ পৰ্যায়ত মানে ধৰক আপোনাৰ উচ্চতৰ মাধ্যমিকেই হওক সেই পৰ্যায়ত যে কৰিছে মই খুব ভাল পাইছোঁ। এতিয়া কি অ কি কি বিষয়ে আলোচনা হ'ল বা আপোনালোকৰ মাজত জানিব পাৰিমনে?
সেইটো মানে ধৰক এনেকুৱা ধৰণৰ বিষয় ধৰক আমাৰ যিটো বৰ্তমান যুৱ প্ৰজন্ম অসমীয়া মানে ধৰক যিটো সংস্ক প্ৰকৃতিক স-সংস্কৃতিৰ জৰিয়তে মানে আমাৰ যুৱ বা পূৰ্বপুৰুষ আমাৰ যিখিনি আছিলে তেওঁলোকৰ ধৰক জীৱন ধাৰ আদৰ্শখিনিৰ বিষয়ে আমি জানিব পাৰিছোঁ ধৰক।
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় হয় হয়।
ধু নামঘৰ সত্ৰ সংস্ক কৃতি ধৰক লোকগীত আৰু আমাৰ জাতীয় যিটো ঐক্য ঐক্য সংস্কৃতি আমাৰ মাজত মানে কেনেদৰে আমি জীয়াই ৰাখিব পাৰিম আৰু এইটোতো আমি এতিয়া জানোৱেই ধৰক আমাৰ যিটো অসম অসমীয়া যিটো ভাষাটো ধ্ৰুপদী মৰ্যাদা পালে
হয় হয়।
আৰু এই ধ্ৰুপদীৰ মৰ্যদা পোৱাৰ পিছত ধৰক আমাৰ অসম ৰাজ্যৰ মানে ধৰক এটা মুখ্য ভাষা হিচাপে আমি ইয়াক কেনেদৰে আগুৱাই নিব পাৰিম।
হয় হয় সেইটো সেইটো একদম এটা আমাৰ ওৰত ডাঙৰ এটা দায়িত্ব আহি পৰিছে। হয় নে আমি দায়িত্ব বুলিয়ে ক'ব লাগিব কাৰণ এটা ভাষা এটাক যাতে আম ইমানখিনি স্বীকৃতি দিব পাৰিছো গতিকে ভাষাটো কিমান খিনি পৰ্যায়লৈ আমি আৰু আগুৱাই নি পাৰিম। সেইটো আমাৰ ওপৰত এতা দায়িত্ব আহি পৰিছে। সে সেই ক্ষেত্ৰত আজি আপোনালোকে যিটো পদক্ষেপ লৈছে সচাকৈয় সমৰ্থন আৰু সঁচাকৈয় মানে আহ এটা গুৰুত্বপূৰ্ণ কথা মোৰ। ভাবিছোঁ কাৰন কাৰণ চাওক এতিয়া বৰ্তমান সেই সময়ছোৱাত সকলো নিজৰ অকল নিজৰ নিজৰকেন্দ্ৰিক অৰ্থাৎ আত্মকেন্দ্ৰিক হৈ পৰা জীৱনটোত বৰ্তমান সময়ত সাহিত্যত আপোনাৰ অকল সাহিত্যিক কেইজনৰ বাদে মানে এ একেবাৰে চিনাক্ত সাহিত সাহিত্যয়িক কেইজনৰ বাদে বৰ্তমান সিয়তো দেখা পোৱা নাযায় তেনেকুৱা চৰ্চা কৰাৰ ক্ষেত্ৰত
হয় হয়
তো আমাৰ ভাষাটো অপভংস কৰা ক্ষেত্ৰত ততে লাগি আছে আজি ধৰক অ আজি আপুনি ৱাটচাপৰ মেছেজবিলাকলে চাব অসমীয়াও নহয় ইংৰাজীও নহয় কেনেকুৱা প্ৰশংস কৰে মানুহবিলাকক হয় উন্নয়নৰ ক্ষেত্ৰতটো আমি খুব কমেই দেখা পালোঁ যে মই নাই বুলি নকওঁ খুব কম দেখা পোৱা যায় বৰ্তমানৰ প্ৰজন্মৰ কিন্তু খুব কম দেখা পোৱা যায় ল'ৰা ছোৱালী ওলাই আহিছে যিসকল ওলাই আহিছে আমি সেই ক্ষেত্ৰত আমি তেওঁলোকক আদৰণি জনাইছো বা তেওঁলোকক সম্ভাষণ জনাইছোঁ সেই ক্ষেত্ৰত কিন্তু বৰ্তমান প্ৰজন্ম হিচাপত কিন্তু আৰু প্ৰয়োজন প্ৰয়োজনীয়তা আছে যিহেতু ভাষাটোৰ আৰু উন্নয়ন সংস্কৃতিৰ যিহেতু ৰূপান্তৰ ঘটিছে গতিকে সংস্কৃতিৰ মূল খুঁটিটো বজাই ৰাখিবৰ কাৰণে কিন্তু বৰ্তমান সময়তো প্ৰজন্মৰ প্ৰজন্মৰ পৰা বহুতকেইজন আপোনাৰ আপোনালোকে আজি যি হেৰি কৰিলে আলোচনামূলক কথাখিনিহে যেনেকে আলোচনা কৰিলে ত মোৰ অনুসৰি সেইটো সেই আলোচনাটোৰ মাজেৰে আজিতো কলেজৰ আপোনালোকে ধৰক যিমান খিনিয়ে থাকক ল'ৰা ছোৱালী মই কেবাক খুব ধৰিছো এশ উনৈছে লৈ থাকক ওৱান হানড্ৰেদ লৈছিলে তাৰ ভিতৰত সকলোৱে গুৰুত্ব নিদিলে কম চে কম বিশজনেততো গুৰুত্ব দিলে কথাটোৰ প্ৰতি বা সাহিত্য সংস্কাৰ তিৰ প্ৰতি গুৰুত্ব দিলে গতিকে সেই ক্ষেত্ৰখনত মোৰ মই কোনোবাখিনি নহয় তেওঁলোক সচেতন হ'ব পৰা আগ্ৰহ টো তেওঁলোকৰ বাহি ব বা আপোনালোকে যিসকলে আয়োজক সকল যোনসকল আছে আয়োজকসকলোতো সদায় আগ্ৰহী তেওঁলোকে আৰু আৰু তেনেকুৱা ধৰণৰ আৰু আৰু যদি অনুষ্ঠান তেনেকুৱা ধৰণৰ পৰ্যালোচনা ক্ৰমেই কৰে মোৰ মোৰ অনুসৰি তেনেকৈ যদি প্ৰত্যেকখন বিদ্যালয়ত যদি তেনেকুৱা কৰা হয় তেনেহ'লে মোৰ অনুসৰি আপোনাৰ এই নতুন প্ৰজন্মৰ ক্ষেত্ৰতে হওঁক বা বৰ্তমান সময়ত আমাৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰতে হওঁক আমি কিন্তু উ আমি আমাৰ মূল খুঁতিটো বজাই ৰখাত কিন্তু আমি সক্ষম হ'ব পাৰিম হয়নে হয় নিশ্চিতভাৱ নিশ্চিতভাৱ সেইখিনি কথা
অসমীয়া ভাষাটো চৰকাৰী ভাৱে বা ৰাজ্যিক ভাৱে ৰা ৰাজি ৰাজিক ভাষা অথবা ধ্ৰুপদী ভাষা ইমান এই মৰ্যাদাতে যদি আমি সী সীমিতভাৱে ৰাখি থওঁ তেতিয়া মানে ধৰ আমাৰ যিটো স্বকীয় আত্মপৰিচয় সেই পৰিচয়টো বিশ্বৰ প্ৰেক্ষাপটত মানে ফুটি নুঠিব আৰু এক কথাত ক'বলৈ গ'লে ধৰক বৰ্তমান বিশ্ব ৰামায়নৰ যুগত বিভিন্ন ধৰ বিদেশী সংস্কৃতিয়ে মানে অসমত প্ৰভাৱ পেলাইছে আৰু এনে সময়ত যদি আমি অসমীয়া সংস্কৃতি সংৰক্ষ খনবা লালন পালন কৰাৰ দৃশ্য অসমত যদি আমি পৰ্যালোচনা নকৰোঁ, তেন্তে আমাৰ অসমীয়া জাতিটো নিশ্চয় ধীৰে ধীৰে আমাৰ পৰা হেৰাই যাব পাৰে।
হে হে হেৰাই যাব গতিকে সেই কথাটোৱে কবলৈ বিচাৰিছো যে, সেই পথ প্ৰশস্ত নোহোৱাৰ আগতে আমি সাৱধানতা সাৱধানতাটো অৱলম্বন কৰিলে আমাৰ ভাল হব। আমি ইমান খিনি সহ ইমান। এইখিনি ঐতিহ্য ইমানখিনি ইতিহাস অসমীয়া ইমানখিনি স্বাভিমান একেলগে আমি মাটিৰ লগত মিহলি হ'বলৈ দিব নোৱাৰোঁ। আৰু নহয়ো। সহজে কাৰণ এই সময়ত যিহেতু আমাৰ চাওক এতিয়া কথাটো ক'বলৈ গ'লে বৰ্তমান সাম্প্ৰতিক সময়ত যদিও এনেকুৱা ধৰণৰ কথা বহুতে কোৱা হয়, কিন্তু কামখিনি খুব কম দেখা পোৱা যায়। কাৰণ যিটো সন্মানীয়। যিটো সময়ত অসমীয়া মানুহৰ ঘৰত অসমীয়াৰ প চোতাললৈকে যেতিয়া অসমীয়া ভাষাটোৰ কিতাপ এখন নেদেখিব আপুনি আজি অসমীয়া কিতাপ এখন পঢ়া অহা নেদেখিব অসমীয়া সাধু কিতাপ এখন আজিকালি হুলিচেল ৰেটত মাক দেউতাকে তুলি দিয়া নেদখিব। সেই ক্ষেত্ৰত আমিনো কোন কোন? তোৰহঁততে কোন? এইটো আমি যুক্তিৰে আমি ক'ব পাৰিম সেই কথাখিনি হয় বুলি। দুই এজন লোকৰ বাদে গতিকে সেই কথাত মই ভাবো সকলোৰে সহযোগিতাৰ হওঁক সকলোৰে নিজৰ সেইটোৰ প্ৰয়োজনীয়তা আছে হয় নে নহয় চাওক আপুনি আজি আমাৰ অ অ অসমীয়া ব্যৱস্থাটো লৈ চাওকচোন আমি বাৰু হয় ভৰ দি কেনেকৈ ক'ব পাৰিম আমাৰ অহা আহি থকা দশ পঞ্চাশটা বছৰত আমি কেনেকৈ হয় ভয় দিব পাৰিম। অসমীয়া মানুহৰ এই হেৰিটোৱে ধৰিলে। আজি অসমত অসমত চাওক অসমৰ আ শিক্ষা চৰকাৰী শিক্ষানুষ্ঠানসমূহ আজিকালি য'ত যিসমূহ থস্ হেৰিয়ত এশতকৈ কম বা যিসমূহত ঠাইলৈ চাই ছাত্ৰ-ছাত্ৰী কম সেইসমূহ উঠাই নি নতুন হেৰিয়ৰ লগত কৰা হৈছে। তাৰ আকৌ আশী সেই অঞ্চলটোত নতুনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ খোলা হৈছে। আজি আপুনি হেই ইংৰাজী মাধ্যমসমূহত বিদ্যালয়ত যদি আপুনি চাবলৈ যায় নহয় আজি সংহ প্ৰাইভাগ কলেজ বাব- তাত প্ৰায়ভাগহে অয়ি হেৰিয়ৰ ঠাইত আজিকালি ব্যক্তিগত হেৰিয়ত, সেই আপুনি আজি কলাগুৰুক চিনি নাপায় তেওঁলোকে। কলা গুৰুৰ বিষয়ে বিশ অ বিশ জুন কলাগুৰু দিৱসৰ বিষয়ে তেওঁলোকে আজি কলাগুৰু দিৱস মই পতা খুব কম বিদ্যয়ালয়ত দেখিছো।
হয়।
ব্যক্তিগত বিদ্যালয়সমূহত দেখক আপুনি ইংৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো ক'বই নেলাগে মই কিন্তু খুব কম দেখিছো দেই তেনেকুৱা ক্ষেত্ৰত।
এতিয়া এই ক্ষেত্ৰত চক আজি ধৰক এজন বিশেষজ্ঞক মাতি আনি আম আমাৰ যিটো অসমীয়া সংস্কৃতিৰ বিষয়ে আমি পৰ্যালোচনা এটা কৰা হ'লেও আমাৰ যিখিনি নৱপ্ৰজন্ম আমাৰ ভৱিষ্যত প্ৰজন্মখিনি সেই বিষয়ে জন জানিবলৈ দিলো। এতিয়া অহা যদি বিশ জুন তাৰিখে আপুনি যে এতিয়াত কথাটো ক'লে কলাগুৰু দিৱসৰ বিষয়ে সেই কলাগুৰু দিৱসৰ লগত সংগত ধৰক জ্যোতি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিটো গীত নাটক বা ধৰক নত্যাংশ খিনি আছিলে। সেই সমূহৰ ওপৰত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
হয় হয় হয়। নিশ্চিতভাৱ নিশ্চিত এটা এটা সুন সুন্দৰ কাম কৰিছে মোক মোক কি কৈছো যে যিসকলে কাম কৰি আছে আজি তেওঁলোকৰ বাবেই অস্তিত্বটো বাচি আছে বা আজি সেই তেওঁলোকৰ কাৰণে উন্নয়ন হৈছে। যদিও আমি আমাৰ গৌৰৱখিনি সক অকলে ভাগ বতৰা কৰি লৈছোঁ। আপোনালোকৰ দৰে যিসমূহ আয়োজকসকল আছে বা যিসকলে গুৰুত্ব দি আছে তেওঁলোকৰ কাৰণে আজি সেই সমূহ ধৰি আছে কিছুমান লোকে আপোনাৰ কি কব যে তেওঁলোকৰ কামেই সেইটো যে উম তেওঁলোকক কিছুমানে আপোনালোকৰ ঠাট্টা কৰা দেখা পোৱা যায় কিছুমান লোকৰ কথা কৈছো মই। প্ৰকৃততে লোক তেওঁলোকৰ নিচিনা মানসিকতাৰ লোক লোক সমাজত আচলতে তেওঁলোকৰ অসমীয়া সমাজত তেওঁলোকৰ স্থান নাই কোনো ধৰণৰ ক'বলৈ গ'লে। চাক আপোনালোকে প্ৰত্যেকটো দিৱসত প্ৰত্যেকটো দিনত আপোনালোকে যিসমূহৰ তাৎপৰ্যটো দিনটোৰ তাৎপৰ্যটো যিসকলে বজাই সক্ষম হৈছে। প্ৰকৃত তেওঁলোকে মোৰ মতে অসমীয়া শাৰীত তেওঁলোক থিয় হ'ব লাগে। থিয় হৈছে যিসকলে যিসকলে সগৌৰৱে নিজৰ সন্তানটোক তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহলৈ পঠিয়ায় পাৰক নোৱাৰক সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পঠিয়াই তেওঁলোকৰ ছাত্ৰ ছাত ছ সকলে কিন্তু ভৱিষ্যতৰ দিশত তেওঁলোক জীৱনত সফল হয় নহওক নাজানো কিন্তু অসমীয়া হিচাপে কিন্তু এজন সফল ছাত্ৰ ছাত্ৰী হিচাপে কিন্তু পৰিগণিত হ'ব বুলি মই
হয় আৰু আপুনি আৰু এটা কথা লক্ষ্য কৰিব বৰ্তমান যিটো সময় আহি পৰিছে। ধৰক আমি অসমীয়া জাতিটো বা অসমীয়া সংস্কৃ কিন্তু এই গুৰি ধৰোতা বুলি ক মহা শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ গুৰি ধৰোতা বুলি কওঁ। কিন্তু তেওঁলোকৰ দ্বাৰা যিখিনি ৰচিত নাট ভাওনা আছে সেইখিনিয়ে সাম্প্ৰতিক সময়ত কিছুমান মানুহে প্ৰত্যেকজনেই নহয় কিছুমান মানুহে ধৰক বেহা বেপাৰৰ একোটা সম্বল কৰি লৈছে।
নিশ্চিতভাৱে নিশ্চিতভাৱ হয় হয় সেইখিনি কথাই ক'ব বুলি কৈছো। সংস্কৃতিৰ পথাৰখনক কেতিয়া আমি আমি ব্যৱসায় লগত তুলনা কৰিব নোৱাৰো কাৰণ সি সেই পৰ্যায়ৰ নহয়। সংস্কৃতি সাহিত্য সেইটো পৰ্যায়ৰ ন ব্যয়ৱসায় পৰ্যয়ায়ৰ নহয় যিসকল নিকৃষ্ট মানসিকতাৰ ব্যক্তি আছে। কিন্তু তেওঁলোকে সেইখিনি নিজৰ মই কথাটো কৈছো এতিয়া চাওক যিসকলে নিজৰ হেৰি কৰিছে তেওঁলোকে তাৰ বাবোবে মূল্য তাৰ বিনিময়ত পাব কিন্তু সেই হিচাপত আমি বেহা বেপাৰৰ কিন্তু আমি সেইখিনি কৰিবলৈ দিব নোৱাৰো তাৰ মাজত।
হয়
কাৰণ বেপাৰলৈ যোৱাৰ লগে লগে লাভ লোকচানৰ যেতিয়া কথা আহে সাহিত্য সংস্কৃতিত আমি লাভ লোকচানৰ কথা কিন্তু নাচাওঁ সেই ক্ষেত্ৰত চাবলৈ গ'লে সাহিত্যৰ ক্ষেত্ৰত আমি সদায় উন্নয়ন চাম সাহিত্যত। আমি কিমান খিনি দিব পাৰিছো হাই। কিমানখিনি উন্নতি কৰিব পাৰিছো নিজৰ কিমান? কিন্তু পিছো সেইখিনিহে চাম তাত কিন্তু আমি বেচা কিনাৰ কথা আমি চাবলৈ নাযাওঁ আমি।
তে যদি আমি ধৰক যদি আমি এই বেচা কিনাৰ ক্ষেত্ৰত। খত যদি আমি যাওঁ। তেতিয়াানো আমি চ। অভিমানী অসমীয়া বুলি আমি পৰিচয় কাক দিম।
উম নিশ্চয় নিশ্চয় ভাৱ নিশ্চয় ভাবে কাৰণ আমাৰ জাতি। তিটো আমাৰ যেতিয়া সাহ্য সংস্কতিক আমি কিনা বেচাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰছো তেতিয়া হ'লে আমাৰ অস্তিত্ব কি থাকিলে। গতিকে সেইখিনি কথা। সেইখিনি মই আশা কৰিছোঁ আৰু আপোনালোকে এই ধৰণে আগ আগুৱাই যাওক মোৰ ফালৰ পৰা আপোনালোকক যথেষ্ট শুভকামনা থাকিলে। আপোনালোকে এনেধৰণৰ। অনুষ্ঠানসমূহ আগবঢ়াই লৈ যাওক যাতে। অসমীয়া সমাজত এই আপোনালোকে ইয়াৰ প্ৰভাৱটো ধৰি ৰাখিব পাৰে আপোনালোকৰ পৰা বহুকেইজন অনুপ্ৰাণিত হৈ এনেধৰণৰ কামসমূহ কৰিবলৈ আগবাঢ়ি যায় গতিকে আপুনি আজি বহুদিনৰ মূৰত কথা পাতিছোঁ যদিও। বহুতখিন যথেষ্টখিনি কথা পাতিলো। কথা জানিব পাৰিলে আপোনালোকক। কাৰ্যসমূহৰ বিষয়ে গম পালো এটা সু মানে এটা সুনিৰ্দিষ্ট গতিপথ আপোনালোকে গতি কৰি আছে গতিকে এনেকৈ আগবাঢ়ি যাওঁ। আহ সুস্বাস্থ্য থাকক। অঁ বত আজিলৈ ৰাখিছোঁ ধন্যবাদ। হয় হয় শুভ ৰাত্ৰি।